হয়, শুনিছে আপুনি?
হয় হয় মই শুনিছো। আপুনি শুনিছেনে?
হয় হয় শুনি আছো ত' মই আপোনাক ফোন কৰাৰ কাৰণটো হৈছে আমি এটা বিষয়ত আলোচনা কৰিলো হয়, আপুনি হয় সময় দিব পাৰিব?
হয় হয় নিশ্চয়। আপুনি কওকচোন কোনটো বিষয়ত কথা পাতিব বাৰু?
হয় ঠিক আছে তেতিয়াহ'লে। আমি আমাৰ অসমৰ থলুৱা খা দ্য বিলাকৰ বিষয়ে আমি অলপ
হয় হয় নিশ্চয়। আপুনি ভাল বিষয় এটাই বাছি লৈছে বাৰু।
হয় হয়। ত' আপুনি আ অলপ মানে ক'ব পাৰিব নেকি মানে আমি থলুৱা খাদ্য বিলাক কি কি হয় আমাৰ? অসমৰ জনসাধাৰণে যেনেকৈ আমাক থলুৱা খাদ্যবিলাক আমি কি কি ভক্ষণ কৰোঁ বা খাওঁ অ এইবিলাকৰ বিষয়ে অলপ কওক হয় মানে ধৰি লওঁক থলুৱা খাদ্যবিলাক কি কি হয় আৰু আমি কেনেকে পদ্ধতিৰে বনাও কেইটামান লৈ আপুনি ক'লে হ'ব
হয় হয় থলুৱা খাদ্যৰ ভিতৰত। হয় থলুৱা খাদ্যৰ ভিতৰত মই প্ৰথমটো আমি খাৰটো ক'ব পাৰোঁ ন মানে যিহেতু আমাৰ অসমৰ বিখ্যাত হয় সেইটো চ' আমি খাৰ টো মানে বহু প্ৰকাৰত বনাব পাৰো আমি কলগছেৰে তেনেকে বনাও কলগছৰ যি টো হেৰি থাকে সেইটোৰে বনাও কলৰ খাৰ পিছত আৰু সিটো খাৰটো বনাবলৈ আমি সিটো খাৰ সিটো খাৰ আমি মাছৰ মাথাৰে পাৰোঁ বনাব, পিছত বেঙেনাষাৰ বেঙেনাই দি পাৰো তিয়হ দি পাৰো ন
হয়
হয় আৰু সেনেকে আৰু থলুৱা খাদ্য কবলৈ আমাৰ লাড়ু পিঠাবোৰো আমাৰ থলুৱাই হয় অসমৰ হয় আপুনি থলুৱা খাদ্যৰ বিষয়ত অলপ ক'বচোন
থলুৱা খাদ্য বুলি ক'লেতো আপুনি এতিয়া অলপ ক'লে বাৰু ত' তাৰ উপৰি আমাৰ বহুত নানা ধৰণৰ থলুৱা খাদ্য আছে অসমৰ জনসাধাৰণবিলাকে কোৱা ত' তাৰ ওপৰত আমাৰ যেনেকৈ ঔটেঙাৰ লগত আমি মাছ খাওঁ মানে মাছৰ লগত টেঙা খোৱা বুলি কয় মাছ টেঙা ত' তাৰো উপৰিও আমাৰ আছে যেনেকৈ মেচকা টেঙাৰ লগত আমি মাছ খাওঁ বা হয় মাছেই খাওঁ মেছকাটেঙাৰ লগত প্ৰায় ভাগ তাৰউপৰিও আছে আপুনি ক'লে এতিয়া অমিতাৰ লগত আমি যদি মাছ মাছৰ পেটুবিলাক পেটু আৰু মাথাটো একদমেই খাৰ দি খোৱা যায়। তো তাৰ উপৰিও আছে আৰু যেনেকৈ আমি পিঠাগুৰি যোনটো পিঠাগুৰি আছে আমাৰ চাউলৰ লগত বনোৱা হয় পিঠাগুৰিৰ লগতো আমি হয় পিঠাগুড়িৰ লগতো আমি খাওঁ পিঠাগুড়িৰ লগত চব বনাই আঞ্জা বনাই খাওঁ পিঠাগুড়ি অ আহ মানে পিঠাগুৰি লগত বেছি ভাল খাবলৈ বুলি কলেটো আমাৰ যোনটো আমাৰ ঘৰত পোহা যোনটো মুৰ্গা বা মুৰ্গী হয় হয় যোনটো মুৰ্গী হয় মানে কুকুৰাটো বেছি ভাল হয় বেছি সোৱাদ হয় মানে কুকুৰাৰ লগত আমি যদি পিঠাগুড়ি লগত খাওঁ তাতে মানে তাতো খাৰ দিয়া যায় আৰু অলপ ত খাৰ দিলেহে মানে বেছি সোৱাদ হয় আৰু খাৰ দিলেহে এইটো পিঠাগুড়ি বা পিঠাগুড়ি চব্জিটো হ'ব। আঞ্জাটো ত এনেকৈ খোৱা যায় তাৰ উপৰিও আপুনি আৰু কিবা জানে নেকি মানে অলপ আৰু থলুৱা খাদ্য
থলুৱা খাদ্যৰ ভিতৰত আমি হাঁহৰ মাংসটো ক'ব পাৰো ন। অ যিহেতু আমাৰ মানে। বিহুত প্ৰায়ভাগ আমি হাঁহৰ মাংসটো উৰুকাৰ সময়ত আমি হাঁহৰ মাংসটো বেছিভাগ হেৰি কৰোঁ। আহাৰ কৰো ন।
হয়।
পিছত আৰু- তেনেকে হেৰিটো ছাগলী টোও ক'ব পাৰো, পিছত- আৰু বহু ঠাইত মানে এতিয়া গাহৰিটোও হেৰি কৰে। অ', মানুহে খায় হয়। আৰু মানে আমাৰ উৰুকাত যিহেতু আমি মাছটো খাওঁ আপুনি ক'লেই মাছৰ বিষয়ে বহুত- খিনি কথা পিছত হয়। পিছত আৰু- আপুনি পিছে হাঁহ খাই ভালে নে?
হয় নিশ্চয়। আমি বেছিভাগতো কোমোৰাৰ লগতে- খোৱা যায়, যোনটো কোমোৰা আমি- গ্ৰীষ্মকালত আমি ঘৰতে আমি ৰুওঁ। বা ঘৰত আমি ৰুই কিনিতো যেতিয়া বুঢ়া হৈ যায় মানে ডাঙৰ হৈ বুঢ়া হৈ- যায় আৰু ইয়াত মানে- বগা-বগা এনেকা ৰং লাগি যায় মানে তা'ত কোমোৰাৰ- হয়, কোমোৰতো ত' এইটো আমি থৈ দিওঁ আঁহ চিঙি। আঁহ', যোনটো বাৰীৰ পৰা আমি চিঙি থৈ দিওঁ, আঁহ- এইটো বহুত দিন থাকে মানে এইটো- তাৰপিছত-তাৰপিছত আমি কোমোৰা যোনটো যিটো বগা- থকাটো বুঢ়া কোমোৰাটোৰ লগত আমি যেতিয়া- উৰুকা সময়ত বা তাৰ আগতো যেনেকৈ আপোনাৰ- নৱেম্বৰ, ডিচেম্বৰ মাহত বা আমি নতুন ভাত যে খাওঁ- নতুন যেতিয়া আমাৰ কিবা হয় খেতি কৰাৰ পিছত আমি ধান কটাৰ পিছত যে আমি- আহ শীতকালত ধান কটা-কটাৰ পিছত আমি যেনেকে নতুন ভাত যে খাওঁ হয়। এই নতুন ভাতটো আমি এ হাঁহৰ মাংস আৰু কোমোৰা লগত খাওঁ। আমাৰ-আমাৰ অঞ্চলত আমি দেখা পাইছোঁ আৰু এনেকুৱা খোৱা-বোৱা, আমাৰ ঘৰতো খোৱা যায় এনেকুৱা। ত' এইবিলাকে আমাৰ থলুৱা খাদ্য, আৰু নানা ধৰণৰ থলুৱা খাদ্য আছে যেনেকৈ আমাৰ- হয়, জংঘলত পোৱা নানা ধৰণৰ শাক-পাচলি যেনেকৈ- ঢেকীয়া শাক বা কল্মৌ আৰু এইফালে আছে- আপোনালোকৰ মাইচুন্দ্ৰী বা- খুতুৰা হয়, আৰু যেনেকৈ- যেনেকৈ আছে, বহুত আছে, শাক-পাচলি এইবিলাকো আমাৰ থলুৱা খাদ্যয় হয়।
হয়-হয়, আৰু আপুনি বা মানে অসমৰতো বহুতখিনি জানিছে আৰু তেনেকে বাহিৰৰ- কিবা থলুৱা খাদ্য হেৰি কৰি পাইছে নে খাই পাইছে নে?
হয়, মইতো বাহিৰৰ পৰাও থলুৱা খাদ্য এনেকৈ খাই পোৱা নাই বাৰু কিন্তু- আমাৰ সমাজত মানে বাহিৰৰ খাদ্যটো এতিয়া গ্ৰহণ কৰিব কৰিছে বুলি আমি- ক'লেও মানে ভুল নহয় এতিয়া, যেনেকৈ এতিয়া বৰ্তমান কালতো আমি দেখ- তো নাপাওঁ আমি মচলাযুক্ত খাদ্য বহুত সেৱন কৰোঁ- আৰু তেলযুক্ত। অঁ', যোনটো আমাৰ- আমাৰ থলুৱা কাজ থলুৱা খাদ্য নাছিলে বা- আমাৰ এইটো সংস্কৃতিত নপৰিছিলে মানে, নপ - -ৰে আজিকালি মানে বহুত বেলেগ বাহিৰৰ বা বেলেগ ৰাজ্যৰ খাদ্যও আমি গ্ৰহণ কৰা দেখা পাওঁ। পোৱা যায় যেনেকৈ বেছিভাগ আমি দালি, আলু এইবিলাক খোৱা যায় বা আমি- যেনেকৈ মাংস খালে- বহুত মানে মচলাজাতীয় বস্তুও খোৱা যায় মানে জিৰা বা আ মিট হয় হয় কওক হয় কওক হয় হয় শুনি আছো কওক আপুনি হয় হয় কয় থাকক হয়
কিন্তু বাহিৰ বাহিৰৰ যিবোৰ থলুৱা খাদ্য হয় মানে দেখা পাইছোঁ ন,
হয়
হয় পিছত
হয় আপুনি অলপ চাইড হব নেকি মই শুনি পোৱা নাই বেছিকৈ
হেল্ল'
হয় শুনিলো হয় শুনা পাইছো কওক
হয় হয় হয় বাহিৰে বেলেগ খাদ্য বোৰো খাব ধৰিলো চ' আৰু মানে হেৰি কৰিব লাগে নে মানে সেইটোত মানে নতুন বস্তু আমি ট্ৰাই কৰিব লাগে নে এইটোৱে ধৰি থাকিব লাগে সেইটোৰ বিষয়ত কি ভাবে আপুনি
হয় নিশ্চয় নিশ্চয় ত' আমি মানে আমাৰ থলুৱা খাদ্যটো আমি কেতিয়াও এৰিব নালাগে আৰু কাৰণ আমাৰ এইটো পূৰ্বপুৰুষৰ পৰা চলি থকা বস্তু হয় বা খাদ্য হয় ত' যেনেকৈ আমাৰ পূৰ্বপুৰুষ বিলাকৰ আমাৰ আইতা বা ককাদেউতা ইহঁতে আগৰ পৰা খাই কিনি এ খাই তেখেতসকলে বহুত বছৰলৈকে জীয়াই আছিলে মানে এইবিলাক থলুৱা খাদ্য খায়ে হয় ত' আজি আজিকালি মানে আমি বেলেগৰ খাদ্যটো গ্ৰহণ কৰাৰ লগত -তে আমি দেখা পাও যে বহুত মানে মচলা জাতীয় খানা এইবিলাক খাদ্য খাই আমি মানে বেমাৰত ভোগাটো আমি দেখা পাইছো বেছিকৈ আৰু আপুনিতো গমেই পাইছে তেখেতসকলে আগৰ দিনৰ আদি যুগৰ মানুহবিলাক বা আমাৰ আইতা দে ককা দেউতা ইহঁতে তেখেতসকলে এইবিলাক থলুৱা খাদ্য খায়ে মানে বহুত আহ তে তেখেতসকলৰ স্বাস্থ্যটো বহুত ভাল আছিলে হয় বহুত বছৰ জীয়াইয়ো আছিলে তেখেতসকলে ত' এইটোয়ে আমাৰ সংস্কৃতি বুলি এইটো আমাৰ থলুৱা খাদ্য এইটো আমি কেতিয়াও এৰিব নালাগে আৰু আমাৰ ভৱিষ্যকালতো আমি এইবিলাক জীয়াই থাকিবলৈ বা আমি এইবিলাক খানাবিলাক আমি খাই থাকিব লাগিব বা আমি আহ বাহিৰৰ মানুহ বিলাকৰ ওপৰতো মানে তেখেত সকলকো আমি আমি প্ৰমোট মানে প্ৰমোচন দিয়াটো
হয় হয় মানে নিজৰটো যিখিনি আমি হয় নিজটো মানে আমি যিখিনি সন্মান কৰো বেলেগতো মানে অপমান নকৰি নিজটোৱে আগুৱাই নিব লাগে ন তেনেকৈ হয় হয়।
ত' এইবিলাকে হয়ে আমাৰ থলুৱা খানা ত' আৰু বনোৱা পদ্ধতি বুলি ক'লেতো যেনেকৈ আপোনাক কলোৱে যেনেকৈ আমাৰ ঢেকীয়া শাকটো ঢেকীয়াটো আমি চিঙি আনি আমি এইটোতো চব মানে অলপ গাঁৱত যদি আপুনি থাকে গাঁৱত মানে অলপ ঘৰৰ পৰা ওলালেই গ দেখা প পায় মানে ঢেকীয়া শাক হয় বাৰিষা দিনত হয়। হয় হয় নিশ্চয়। তো আপুনি ঢেঁকীয়া শাকটো ছিঙি আনি ভালকৈ ধুই বনাই যোন টো আমাৰ কণী থাকে ডিম বা ডিমৰ লগত ভাজি খালে তেলৰ তেল অলপ দি ভাজি খালে বহুত সোৱাদ হয় আৰু তাৰ উপৰিও আপুনি যদি আলুৰ লগত খায় বা আমি এতিয়াতো দেখা পাইছোঁ কোনোবা মানুহ বিলাকো মানে গাহৰি মাংস ঢেঁকীয়া খোৱাতো দেখা পাইছোং আজিকালি ত এনেকাও দেখা পাইছো।
হয়, হয় আৰু গাহৰি লগতটো লাইটো মানে বেছিভাগ চলে ন।
হয় লাই শাক টো এইটো চবৰ সকলোৰে জনপ্ৰিয় আৰু এইটো। জনপ্ৰিয় খাদ্য হয় লাই গাহৰিতটো আৰু তাৰোপৰি লাই গাহৰি মাংস আপোনাৰ এইটো কচু কচুৰ ফুল যোনটো থাকে এয়া গ্ৰীষ্ম কালত ওলাই বাৰি টা টাইমত বাৰিষা সময়ত যোনটো কচুৰ ফুল থাকে তাৰ লগতো খাবলৈ ভাল। বহুত সোৱাদ হয় আৰু তাৰপৰিও আপুনি যদি আপোনাৰ এইটো ঔটেঙা লগতো খায় আৰু নহ'লে মেজকা টেঙাৰ লগতো খাই গাহৰি মাংস বহুত আৰু খোৱা ধ হয় এইবিলাক ত এইবিলাকে আমাৰ থলুৱা খাদ্য য'ত নেকি আমি মছলা এইবিলাক জাতীয় বস্তু একোৱেই নিদিওঁ তাতে অকল আমি ইদিও নুহৰোঁ বা পিঁয়াজ বা আমাৰ আদা এইবিলাকেই দিয়া হয় খালী ত' সেইবিলাকে আৰু হয়, হয়। হয় নিশ্চয়।